হেল্ল
হেল্ল
অহ
কি কৰিছা?
আছো, তোমাৰ মাতটো ভালকৈ শুনা পোৱা নাই। ভালকৈ কোৱা।
হেল্ল, শুনিছা নে?
শুনা পোৱা নাই। হেডফোন লগাই আছা নেকি
নাই নাই নেটৱৰ্ক বেয়া চাগে।
অহ, তোমাৰ মাতটো সৰুকে শুনিছো। কি কৰি আছা।
এনে বাগৰ দি আছোঁ ৰবা। তুমি?
মই এনেই আৰু বিচনাতে পৰি আছোঁ। আজি বতৰটো ভালেই বাৰু ইমান গৰম নহয়।
অহ, আমাৰ ইয়াতো বৰষুণ দিছিলে ৰবা আজি। নহলে ইমান গৰম।
সঁচাকে মানুহবোৰ কেনেকে জীয়াই থাকিব বাৰু ইমান গৰমত।
তাকে তুমি কত আছা এতিয়া?
মই ৰুমত আছো। আজি জানা তোমাক ফোন এটা কৰিম বুলি ভাবিছিলোঁ। আইডিয়া এটা লবলৈ তুমি কৰিলা ভালেই হল।
অ হয় নেকি, কি সুধিব আছিলে?
চুৰি কটাৰ কথা।
অহ হয় নেকি।
শুনিছা। হেল্ল
অ শুনিছোঁ।
মানে কথা এটা শুনিবা হাঁ। মোৰ চুলিকেই তুমি যে মোক তুমি যে মোক আগতে লগ পাইছিলা নহ তেতিয়া মোৰ চুলি কেইডাল ষ্ট্ৰেটত পাইছিলা নে? কাৰ্লিত পাইছিলা?
তেতিয়া মই তোমাৰ ষ্টেটত পাইছিলোঁ।
অ এতিয়া তুমি সঁচা কথা এটা কবা মোক, সেই ষ্ট্ৰেইটত ভাল লাগিছিল নে? নে এতিয়া কা তোৰ দি থলত ভাল লাগিছে।
এতিয়া তোমাৰ বৰ্তমানতো কাতটো দি থৈ দিলেও ধুনীয়াই লাগিছে। ষ্ট্ৰেটতো ভালেই লাগিছিলে মানে দুটা দুটা ডিফাৰেণ্ট হৈ গৈছিলে আৰু ষ্টাইল।
এতিয়া মানে কি হৈছে, তোমাৰ মোৰ চুলি খিনি কাৰ্লি নহ আৰু এনেকুৱা এটা প্ৰব্লেম এক একেবাৰে কাৰ্লিও নহয় তোমাৰ আহ মানে প্ৰব্লেম পাই আছোঁ। এতিয়া নতুন অফিচ জইন কৰিব লাগে। ভাল লুকচ এটা লাগিব নহ। এতিয়া কিনো কৰো জানো।
তেতিয়াহলে তুমি ষ্ট্ৰেইটে কৰি লোৱা আৰু একবাৰ ষ্ট্ৰেইট নহলে বা স্মুথিংটো কৰি লবা।
ষ্ট্ৰেইটৰ কথা ভবা নাই। মানে মোৰ চিনাকি আছিল দাদা এজন কৈছে বতক চোত মানে যিতো বৰ্তক ইষ্টেট মেন হয়। সেইটো
অহ অহ, অহ হয় নি।
উম, সেইটো মানে ছিক্সটি পাৰ্চেন্ট নেচাৰেল লুক দিব মানে।
অহ তে কৰিব পাৰা তুমি চুলিখিনি যত্ন লব পাৰা ধুনীয়াকে
ভাবিছিলো মানে কি হয়। এতিয়া তোমালোকৰ চুলি খিনি ষ্ট্ৰেইট হয় নহ, তোমালোকে কাট এটা দি থলেও দেখি ভাল লাগে। কিন্তু মোৰ খিনি মানে কাটিলত লুকচ এটা আহিছিলে ফাৰ্ষ্ট কাটোতে এতিয়া বাঢ়ি গল নহ, এতিয়া বেয়া দেখা হৈছে।
অ সেইটোতো হয় দিয়াচোন। বাকী ঘৰত চবে ভালে আছে তোমাৰ
ভাল ভাল।
আৰু কোৱা।
আৰু এতিয়া সেইটোৱে মানে আজি ভাবিলো। এহ মিনিমাম ফৰ থাউজেণ্ড পৰি যাব নহ চেম্পু এহ। সতি ভাবিছো কাটিয়ে থওঁ নেকি ইমান খিনি পইচা ইনভেষ্ট কৰাতকে। এতিয়া কাটি
অহ পাৰা। পাৰা পাৰা ধুনীয়াকে যাব লাগিব ন অফিচত নতুন অফিচ
সেইটোয়ে ভাবিছো কেনেকেনো কি কৰি যাও জানো আজি আকৌ পাৰ্লাৰ খন বন্ধ সেইখনত মই চুলি কাটো।
অ হয়, নেকি! কাইলৈ কি তুমি যাব নোৱাৰিবা নেকি নহ'লে কাইলৈ গৈ চাই আহিবা।
অ কাইলৰ পৰা মোৰ জইনিং আছে। মানে কাইলে মই হেৰি যাব লাগিব অফিচলৈ।
অ'হ।
অ সেইটো কাৰণে মানে আজি মই পাতি থৈছিলো। চুলি খিনি বটক্ কৰাৰ কথা মোক মাতিছিলে দুদিন লৈকে কৈছিলে। আকৌ ভাবিছো এতিয়া গৰম দিন সেইবোৰ কৰিছো আৰু চুলিটো মেলি যাব জানো পাৰিম ইমান গৰমত। তেনেকে ভাবি নকৰিলো মানে আকৌ কৰো। তেতিয়াবা মোক কেনেকুৱা লাগিছিলে নে নকৰোতে ভাল লাগিছিল।
নহলে এটা কাম কৰিবা তুমি ভালদৰে অফিচত ধুনীয়াকে সাজি। কাচি যাবা আৰু এতিয়া তাৰে পিছত। যেতিয়া ঠাণ্ডা অলপ পৰিব ন বতৰটো তেতিয়া গৈ কেনে তুমি তাতে হেৰি কৰি ল'বা বটক। চৰ্হীটো কৰি ল'বা।
উ'ম। বাকী কোৱা।
চাহ আজি খালো বাহিৰত খালো এয়া আগৰ অফিচলৈ গৈছিলো গোবিন্দমত। খাই আহিছো চাহ আৰু ৰচমলাই।
হয় নেকি। অ পিছে হা।
তুমি আকৌ গাখীৰ চাহ খুব ভাল বনোৱা।
অ হয়, নেকি তুমি আহিবা আকৌ মোৰ তাতে।
যাম তুমি আগতে ইমান ধুনীয়া বনোৱা কেনেকে বনোৱা মোক এবাৰ শিকাই দিবাচোন।
বাৰু তুমি আহিলে মই তোমাক শিকাই দিম দিয়া। তুমি কেতিয়া আহিবা সেইটো খালি মোক ক'বা।
মই বহুত ফুৰিছো আৰু এতিয়া আকৌ গাঁও ফুৰিবলৈ নাযাওঁ।
হেৰি বোলো তুমি হেৰি এতিয়া ক'তো যোৱা নাই নেকি ফুৰিব।
গৈছো এইবাৰতো মই গোটেই অসমেই মানে। উম ফুৰা লেখিয়া হল মাত্ৰ তিনিচুকীয়া। চাইডটো যাবলৈ থাকিলে মানে শদিয়াৰ পৰা ধুবুৰী লে ন অসমখন মই শদিয়াৰ। তো গ'লো মানে ধুবুৰীতো বাকী থাকি অ ধুবুৰীতো গ'লো শদিয়াতো থাকি গ'ল।
অহঁ, অঁহ মই তোমাৰ লগত তোমালোকৰ তাতে যাম ৰ'বা ফুৰিবৰ কাৰণে।
অ যাবা ওলাবা ওলাবা মাজুলীলে ওলাবা।
অহঁ মই তালৈ যাই পোৱা নাই নহয় যাব লাগিব।
ওলাবা ভাল হয় ভাল পাবা গৈ।
তুমি গুৱাহাটীলৈ আহিবা।
অ হ'ব বাৰু।
হেৰি তুমি বৈশিষ্ট্য মন্দিৰত গৈছিলা নেকি!
মই বৈশিষ্ট্য মন্দিৰত গৈ থাকো বাৰু কিন্তু এইবাৰ মই। মানে শাওন মাহটো গোটেই মাহটো ফুল। এ ভেজ খাম ভাবিছো মানে এইবাৰ নন ভেজ নাখাঁও মনত। তাকে ভাবিছো কি হয় নাজানো।
অ অ, হেৰি বোলো আম্বুবুচি মেলাত গৈছিলা তুমি?
নগলো এইবাৰ ইমান ভিৰ ওলাইছিলো জানা ওলোৱা সময়তে কেনঞ্চেল হৈ গ'ল।
এই ময়ো সেইকাৰণে নাই যোৱা ইমান ভিৰ আৰু বাবাজীবোৰ আহিছে দেখিলে ভয় লাগে।
বহুত ভিৰ হয় অও।
অহঁ য'তে ত'তে লেতেৰা কৰি কেনে উৎপাত।
সেইটোৱে আৰু ইমান ভিৰত গৈ পূজা কৰাতকে আগত বা পিছত যোৱাই ভাল। মই- কত গৈ আহিলো অম্বুবাচীৰ টেন ডেইজ মান আগত-
বাকী তুমি আজি কিহেৰে ভাত খালা?
মই আজি ভাতেই খোৱা। নাই মই ৰুটিয়ে চাহে খালো। এতিয়া মই ভাত বনাম আৰু।
কিয় খোৱা নাই?
মই আজিহে আহিছো গুৱাহাটীলৈ মই কালি আহি নগাঁত থাকিলো। অ যিঅত আছ- ছিলো ন, ৰাতি কাৰেণ্ট নাই মানে মই অকনোৱে নুশুলো গোটেই ৰাতিটো মই সাৰে আছো। আৰু মোৰ সাতটাত বাছ আছিলে মই সাৰে থকা কাৰণে সাত- টা বাছৰ টিকট কেনচেল কৰি, পাঁচটাতে উঠি দিছো ৰাতিপুৱা।
অ এই আমাৰো সেই একে তোমাৰ দুটা বজাৰ পৰা যি কাৰেণ্ট নাই নাই। তাৰপিছত ৰাতিপুৱা তোমাৰ ছয়টা বজাত কাৰেণ্ট আহিছে ইমান গৰম।
শুব পাৰিলা জানো।
নাই এইফালে তুমি শুব নোৱাৰা গৰমত আৰু আনফালে মহ'ৰ কামোৰ।
সঁচাকে দেই।
কি কিহে যে হ'ব আৰু। অ সেইদিনাখনে টংচাই তোমাৰ কথা সুধিছিলে।
কি সুধিছে টংচাক মই দেখিয়ে পোৱা নাই পাই।
টংচাই কৈ আছিলে প্ৰণামীৰ কি খবৰ?
তাৰপিছত-
মই ক'লো প্ৰণামী ঠিকেই আছে। প্ৰণামীৰ বিয়া লাগিব আৰু মানে অহা বছৰত তোমাক- দিব বুলি কৈছোঁ আৰু মানে তাক।
টংচাই যাব নেকি মোৰ বিয়া খাব।
অঁ যাব বুলি কৈছে, সি আকৌ তোমাৰ বেষ্ট ফ্ৰেণ্ড নহয় জানো।
টংচা পা ভাল গিফ্ট এটা সৰকাব লাগিব।
এই হেৰি কৰিবা, দাংগটি লৈ ল'বা আৰু ফ্ৰেচবিন।
দাংবদি দাংবদি দিলে ভাতৰ লগত শুকান চব্জিটো টংচাই দিয়া দাংব- দিয়ে হৈ যাব।
টংচাক কবা দাংবদী আৰু তোমাৰ ফেচবিন- টো দিব কাৰণে ক'ব আ গোটেই ৰাইজক খোৱাৰ কাৰণে।
মই ভাবিছো বিয়াত মই নিৰামিষেই কৰি দিম। মই দাংবদী ভাজিম। দাংবদীৰ লগত তোমাৰ সৰু সৰু আলু ভাঁজিম। লগত বাদাম মিক্স কৰি দিম, আৰু এটা ফেচবিন ভা- জি ফেচবিনৰ লগত তোমাক গাজৰ দি দিম ভাল লাগে, আৰু- আৰু কচু।
অ পাই কচু গুঠি।
কচু গুটি দি দাইল বনাম।
অ পাৰি সোৱাদ হ'ব কিন্তু দালিটো।
ভাল লাগিব ন কচু গুটি দি মচুৰ দালি। আৰু এইফালে দাংবদী ভাজি ফ্ৰেচবিন ভাজি আও ভাত।
অ কচুগুটিটো তুমি আকৌ হেৰিতক খুৱাবা ৰাজীৱক খোৱাবা।
বেয়া নহয়। বেয়া নহয়।
পাৰি পাৰি।
বাকী এতিয়া বিয়াহে কেতিয়া পাতো ঠিক নাই এনেইহে পাতিছো খানাটো কথা।
তাকে তাকে সেইটোৱে
টংচাই দাংবদী দিয়া দিনাই বিয়া পাতিম আৰু
হ হা টংচা কেইটাত ভিডিঅ' কলিং কৰিব লাগিব ৰ'বা আমি দুয়োজনীয়ে মিলি।
তাইকে টংচা কুকুৰ কেইটা আছে নাই দেখিলে ভয় লাগে কুকুৰ কেইটা মো।
অ পিছত চাবা আমি দুজনী গ'লে বোলে আমাৰ দুজনীকে দৌৰালে
সিদিনা জানা মই যে ঘৰত গৈছিলো আমাৰ ভাওনা আ- ছিলে নামঘৰত দাদা দাদা এটাক কুকুৰে কামুৰিলে। গুটি ত
সেই কেনেকে
কেনেকে মানে কি হ'ল ঘৰৰে আছিলে মানে ঘৰৰ তুলি লোৱা কুকুৰবোৰ নহয় আৰু পোহনীয়া মানে বাহিৰৰ কুকুৰবোৰ যে ঘৰত পুহি লয়, পুহি লৈছিলে মালিকটোৱে লৈ গৈ আমাৰ দাদা এজনক এনেকে পিঠিত টু টুকাই দিছিলে টুকাই দিয়া দেখি পেলাই কামুৰিবলৈ দিছ- ছে বুলি ভাবি কামুৰিলে শিৰডালতে কামুৰিলে গোটেই তেজ এক লিটাৰ মান ওলাইছে।
সিয়ে সি বৰ বেয়াকে কামুৰিছে দেখোন, মালিকজনৰ ভুল।
অ কুকুৰ বোৰ মানে কি আৰু মৰম লাগে কিন্তু কামুৰিলে তুমি মজাটো পাই যাবা মানে বেজিৰ বহুত দাম কুকুৰে কামোৰা মিট বিয়ে খোৱা
অ সেইটোতো হয় কিন্তু মানে কি তোমাৰ এই হেৰি এনেকে দেখাই দিব নালাগে মালিকজনে চাই থাকিব লাগিছিলে।
তোমাৰ মেকুৰী এজনী নাই জানোঁ।
অ মেকুৰী এজন আছে সি বৰ্তমান এতিয়া শুই আহিছে বাং খাই
নামটো কি নো মেকুুৰী
তাৰ নাম ফেচ
তুমি এইটো কি নাম দিছা ফেচ। ফেচতো ইণ্ডিয়ান নেম নে ফৰেনৰ
নহয় তাৰ মুখখন ফেচৰ নিচিনা দেখি কাৰণে সেইকাৰণে তাৰ ফেচ থৈছোঁ মই।
তুমি কিন্তু বৰ বেলেগ নাম থলা মোক ফোন কৰিব নোৱাৰিলা নামটো ৰখাৰ আগত মই নামাকৰণ কৰিলোহেতেন
তুমি এটা নাম থৈ দিবা বাৰু।
থব পাৰি ন।
অ পাৰি কিয় নোৱাৰি তুমি মাতিবা সেইটো।
কালাৰ টো কেনেকুৱা মেকুৰীজনী
মেকুৰীটোৰ কালাৰটো হৈছে তোমাৰ বগা।
বগা নেকি?
অ।
তেন্তে এৰি দিয়া অ নাম এটা ভাবিব লাগিব ৰ'বা বগা লগত মিলাই।
কি ভাব কি ভাবিছানো বাৰু?
চোৱা চোৱা ছোৱালীনে লৰা বাৰু?
ল'ৰা।
মই ছোৱালী হোৱা হলে বগীতৰা দিলোহেঁতেন।
আইঔ কি ধুনীয়া নামটো বগীতৰা। সেইবুলি আকৌ ডাঙ দি নিদিবা।
বগী তৰাতো দিব নোৱাৰি আৰু কিবা হেৰি দিওঁ। বগাই দিওঁ বগাই।
অঁ ঠিকেই আছে বগাইটো ঠিকেই আছে বগলী যে নিদিলা।
বগলী নিদিলো।
অঁ বগাইটো ভালেই লাগিছে বাৰু বগাই বুলিও মাতিবা আৰু
উম বগাইৰ লগত আৰু এটা লগাও নেকি আজিকালি একৌ ট্ৰেণ্ড এটা চলিছে নহয় ডাবুল ডাবুল নাম। বাপেকৰ নামটো বাপেকৰ নামটো কি বাৰু জানা নেকি বাপেকৰ নামটো বহা